হেল্ল,
অ, নমস্কাৰ বাইদেউ।
অ, নমস্কাৰ নমস্কাৰ দেয়া ভাল নে
অ, ভালেই।
আহ, কি কৰি আছে।
আপুনি এ, গৰমতে বিচনী মাৰি, মাৰি বহি আছো দিয়ক বহুত গৰম যে।
অ, এ মই ভাতকেইটা খাই, অ, এ মই ভাত। কেইটা খাই অকণমান বাগৰু বুলি ভাবিছিলোঁ তাৰপিছত আৰু টোপনিয়ে নাহিলে অকমান বাগৰি বাগৰি গুচি আহিলো গৰমো লাগিছে উম সেইটো কাৰণে গুচি আহিলে ভাত ভাত আজি আজি মই বনালো এইয়া মুৰ্গী এজনীয়ে কণী পাৰিছিলে মই ভাবিলো আৰু তাইক এবাৰ উম দিম নেকি যি টো গৰম পৰিছে তাই এতিয়া উম দিব লাগিলে আৰু কণী নহ'লে চব বেয়া হৈ যাব। সেইকাৰণে ভাবিলোঁ আৰু সেইকাৰণে ভাবিলো বনাই খাইে পেলাও ধুনীয়া আকৌ সেয়া বনালো আৰু দালি বনালো আকৌ
অ'
কাচকল আছিলে বাৰীৰে কাচকলডাল পুৰত হবই ন নেপালে কাচকলটো পৰি গ'ল পৰি যাওঁতে কি কৰিল আৰু আনি কাটি কাটি আনিলো আনি পেলাই তাৰু দুই তিনটা মান দিলো দি লৈ পেলাই সেয়া লোকেল কণী দি বনালো। বনাই পেলাই সেয়া খালো উম ঘৰৰ কণী খাইো ভাল লাগিলে সে সদায় ফ সদায় ফ্ৰামৰ খাই থাকোতে অ', কওকচোন বাৰু
আপোনালোকৰ ঘৰৰ সকলো ভালে আছে
অ', ভালে আছে এইয়া ডাঙৰজনেহে এতিয়ালৈকে ভাতেই খোৱা নাই ডাঙৰ ল'ৰাটোৱে এই কম্পিউটাৰ ক্লাছৰ পৰা আহিছে আহিলে তাক কৈ আছো ভাত খাবৰ কাৰণে ভাতেও খোৱা নাই। অ', সেয়া
আছিলে ন সেইকাৰণে চাগে নে গৰমৰ কাৰণে
গৰমৰ কাৰণে মানে আগবেলাই তাক মই সেয়া পৰঠা আৰু আলু ভাজি বনাই দিছিলো সেয়াই খোৱা সেই এতিয়ালৈকে আহি পেলাই খোৱাই নাই
অ', অ', খাব চাগে নহ এই সন্ধিয়া খালেতো আকৌ ৰাতি ভাত নাখাব
নাই নাই খাই নাখায় সেইকাৰণে অকমান দেৰিকৈ খাব খালে ৰাতি আৰু ভাত নাখায় আৰু সেইকাৰণে মানে দেৰিকে খাব খায়।
ডাঙৰটো এবাৰ কিহত পঢ়ি আছে নো
ডাঙৰট হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিব পঢ়া শুনাত মন একেবাৰে নাই খালি ছবি আঁকি থাকা ছবি আঁকি থকা তাৰ আকৌ ছবিৰ প্ৰতি বহুত আগ্ৰহ নহয় ছবি আঁকে সেই তাৰ বেছিভাগ মানে ছবিতেই মনোযোগ দিয়া আৰু পঢ়া আপোনাৰ অলপ কম তথাপি কৈছো আৰু হায়াৰ ছেকেণ্ডেৰী বা ফাইনেল অলপ পঢ়া শুনা ভালকৈ কৰিব লাগিব, হাইাৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত সি সেইটো বিভাগতেও পঢ়িম বুলি ভাবিছে
অ', অ', ভাল ভাবিছে দিয়ক চাওক সি সি যদি সেইটো বিভাগতে যদি ভাল পায় তাতে পঢ়াক
সেয়াই এতিয়া সেয়া চেষ্টা কৰি আছে নহলে আকৌ এণ্ট্ৰেঞ্চত আকৌ চিট পাবও লাগিব সেইকাৰণে সেইটোতহে বেছি মনোযোগ দি আছে পঢ়াটো তথত মনোযোগ
অ', অ', হয় নেকি এণ্ট্ৰেঞ্চ দিবলৈ কাৰনে ক'ত যাব লাগিবনো?
টেন্ঞ্চ দিব লাগে মানে সি এতিয়া দুতা জেগা চিলেক্ট কৰি থৈছে এ হেৰি এ দেলহি দেলহি আৰু বম্বে ওচৰৰ কথা নকয়ে মই ক'লো গুৱাহাটীতে দিবৰ কাৰণে নাহিবলৈ কয় অসমত বোলে সেয়া যে মূল্যই নাই অ', সেইটো কাৰণে সি ভাবিছ বাহিৰতে দিম
হয় বাহিৰত এইবোৰৰ মূল্য বেছি আমাৰ অসমত ইমান মূল্য নাই।
অ', সেইকাৰণে সি তাতে দিম বুলি কৈছে বম্বে দিব হলে বোলে তিন দিন এ অ', বম্বেত দিব লগা হ'লে এদিন দিব লাগিব। কিন্তু দেলহিত দিব লগা হ'লে তিন দিন দিব লাগিব এনট্ৰেঞ্চ।
অ', অ'আকৌ চিনি পাবনে বাৰু অকলে যাবলৈ?
সেই এটা বৰদেউতাকৰ ল'ৰাটোৱে কৈছে ময়ে লৈ যাম বুলি। কৈছে আজিকালি আৰু মোবাইলৰ যুগ আৰু কিয় চিনি নাপাম। চিনি পাম সেইকাৰণে ময়ে লৈ যাম অ', লোকেশচন চাই। চাই গৈ থাকিব তথাপি ভয়ো লাগে দুটা ল'ৰা অকলে, অকলে। পঠাই দিবলৈ চিনি জানি নেপাই।
হয়, হয়।
সেয়া সিহঁতে অ', সেইবিলাকৰ কাৰণেই।
তাতে বাহিৰত ঘূৰি ফুৰা ল'ৰা হলে ভাল।
অ', তাতে বাহিৰত তেনেকে ঘূৰি নুফুৰে দুইটা তেনেকুৱাইে। ডাঙৰ বৰদউতাকৰ ল'ৰাটোও তেনেকুৱাই।
হয়।
তথাপিও চাওঁ সময়ত কি হয় গৈ কোনোবা যদি আৰু জানা। শুনা যদি মানুহ ওলাই তেতিয়া যাব পাৰিব। এতিয়া যে আৰু যদি। সি যিটো বিভাগতে বেছিভাগ ল'ম বুলি ভাবিছে যদি সেইটোত নিদো নহ'লে। তাৰ মনটো ভাঙি যাব নহয়।
হয়, হয় আপুনি ঠিকে কৈছে এতিয়া ধৰক। হয়, হয়।
অ', এতিয়া সি ভাবিছে মই দুই জেগাতে দি থ'ম যোনটো জেগাতে মানে সুবিধা। পাওঁ আৰু মানে চিট পাই সেইটোতে হ'ব আৰু।
এতিয়াতে আমাৰো আকৌ আৰ্থিকতটো ইমান ভাল নহয়, নহয়। এতিয়া সেইকাৰণে আমিও আকৌ পাৰো নে নোৱাৰো সেইটো এটাও চিন্তা।
দেউতাকৰ, দেউতাকৰ ইনকমতটো ইমান নহয়।
অ', অ' মই কি ক ল'ৰা ছোৱালীও সপোন যিহেতু।
অ', সেইটয়ে এতিয়া চাগৈ চেষ্টা কৰিব লাগিব কিবা নহয় কিবা এটা। কৰিব লাগিব উপায় উলিয়াব লাগিব অ', সেই তোৰ কাৰণে সেয়া তাৰ যি আপুনি উম।
ছে পৰিয়ালৰ মানুহো সহায় কৰিব।
সেয়া পৰিয়ালৰ মানুহ আছে তেনেক আকৌ এতে পৰিয়ালৰো তেনেকুৱা মানে ইমান হেৰি নহয় ছবিেই নিজেই পেটে ভাাটতে চলি থাক। কা আৰু।
উ
আৰ্থিক অৱস্থা। তাৰ সকলোৰে ইমান ভাল নহয়, যদি সেইখিনি সময়ত আৰু ভগৱানে। কিবা উপায় দিয়ে আৰু।
হয়, উম, সৰু হয়।
ভগবানৰ উপ
আপোনাৰ হয়, হয়। হয়, আপুনি ঠিকে কৈছে চাওঁক সময়ো আহক।
সময় সময়ে আহক এতিয়াও সময় আছে ফাইনেলটোত। দি লক বাৰু তাৰপিছতহে আৰু সেয়া।
আপোনাৰ।
অ'।
সৰু ল'ৰাটো কিহত পঢ়েনো?
মোৰ সৰু ল'ৰাটো মানে ফৰত পঢ়ি আছে। এতিয়া বাত তাইো সেই পঢ়া শুনাত ইমান মন নিদিয়া আৰু তথাপিও তাৰ মাজেৰে চলাই নি আছে আৰু
অ', অ', মানে ডাঙৰটোত কৈ অকমান সৰুটো হেৰি ন
অ', ডাঙৰটোত ক সুৰটো ইমান হেৰি নহয় সি মানে অলপ আৰ্থৰ পিনেও এটা সেই বেলেগ বাহিৰৰো হেৰি এটা আছে তাৰ ইয়াৰ একো নাই এ ই ই খালি আৰু পঢ়া খালি সি খালি জঁপিয়ে থাকিবহে জানে খালি লৰাটো আৰু
এ এ সৰু হৈ আছে যে এতিয়া বয়সো হোৱা নাই বুজি পোৱা। পাছত ডাঙৰ হলে এম ল'ব দিয়ক।
অ', সেইটয়ে তাৰ এমটো কি তাৰ ঘন্টাত কেইটা এম সলায় এবাৰ ক'ব কালি আকৌ এই যে খুৰীয়ে খতে শাক পাচলি খেতি কৰিবৰ কাৰণে তাত চাফ চিকুণ কৰিছিলে যে এতিয়া সি কয় এতিয়া মা ময়ো খেতিকে কৰিম বোলে। সি বোলে তাই সেয়া ঘন্টাত দেহ তাৰ দছটামান এম হয়।
অ', সেই নাই নাই বুজি পোৱা বয়সটোও হোৱা নাই যে বয়স হ'ব যেতিয়া মানুহৰ পাঁচটা আঙুলি সমান নহয় দিয়কচোন
অ', এই কেতিয়াবা কয় মই দোকান দিম কেতিয়াবা কয় মই চব্জি এ চব্জি দো দোকান দিম কেতিয়াবা কয় খেতি কৰিম তাৰ বহুত হেৰি সেয়া তাৰ এতিয়ালৈকে এইমটো মানে সি বিচাৰিয়ে পোৱা নাই সি কি হব।
পোৱা নাই তহঁতৰ স্কুল বন্ধ দিলে জানো গৰমৰ বন্ধ
নাই নাই নাই দিয়া নাই ইয়া ছয় তাৰিখলৈকে ক্লাছ হৈ থাকিব আৰু সাত তাৰিখৰ পৰা বন্ধ দিব সেইটো কাৰণে এইকেইদিন স্কুললৈ গৈয়ে আছে কিন্ত স্কুললৈ গৈছে যদিও এতিয়া টিউশন চিউচনলৈ যাব মনে নকৰা হৈছে ই গৰমৰ বন্ধত টিউচন নকৰে
অ', ৰেষ্ট ল'ব আৰু
অ', ৰেষ্ট লব, এইয়া এই গৰমৰ বন্ধত এয়া মই পুৰণি গুদাম মাৰ ঘৰতো যাব লাগিছিলে মোৰ মাৰো অসুষ এতিয়া মানে গৰমটো কাৰণেই মই যাব বিচৰা নাই।
হয় হয় বহুত গৰম পৰিছে।
অ', তথাপিও এদিন আৰু এই ডাঙৰ ল'ৰাটোৰ পৰীক্ষাৰ মাজতে আৰু মই আহিলো গৈ মাৰ অসুখ বুলি গম পাই এক ৰাতিৰ কাৰণে
অ', অ', বেছি হৈছিল নেকি?
অ', হৈছিলে উম এ তাৰপিছত ডক্টৰৰ ওচৰত দেখালে ডক্তৰে ৰিপৰ্টো কৰিলে কৰি একো মানে নেপালে আৰু এতিয়া সেইয়া বৰ্তমান টেবলেট চেবলেট খাই আছে আজি অকমান আজি ফোন মাৰোতে অলপ ভাল বুলি কৈছে আৰু।
অ', অ', ভাত চাত খাব পাৰিছেনে নাই?
অ', অ', পাৰিছে আজি ফোন কৰিছো উ নিজে বোলে পাকঘৰলৈ আহি পেলাই খাইছেহি
আজি হেৰি কৰিছে অলপ বয়সো হৈছে তো অ' বয়সো হৈছে অ', অ', সক সকলো লৰা ছোৱালীয়ে
বন্ধৰ মাজতে এপাক গৈ আহিবগৈ
আকৌ তাকে চিন্তা কৰিছো একে শেষলৈকে মা মাহৰ শেষটোৰ খালালৈ চাগৈ এদিন গৈ আহিম নেকি? সেই সেইদিনাখন আকৌ অকলেই গ'লো যাওঁতে আৰু ইয়াৰ পৰা ইয়াৰ পৰা এখন ট্ৰেভেলাৰ বাই পাচ দি হৈ পেলাই গৈ পুৰণি গুদামত নামি সেইখিনি তেতিয়া আকৌ টমটম হৈ টমটম এখনত গলোংগৈ আমাৰ ঘৰৰ ওচ ওচৰৰে ল'ৰা এজনে নিজৰ ভাইটিৰ নিচিনা আৰু টম, টম চলায় সি আহি লৈ গ'লহি
অ'।
তাৰ পিছত আহোতে আকৌ সেই ভাইটিটোৱে আকৌ পিনে আনি পেলাই সেইয়া আ হেৰিত উঠাই দিলে উৰিয়া গাঁৱত উঠাই দিলে আকৌ চুপাৰ এখনত আহি পেলাই এই পেট্ৰল পাম্পটোৰ ওচৰতে নো নমাই
অ', এইখিনি বাৰু বহুত দূৰ হৈ যায়গৈ আপোনালোকৰ
অ', সেই মই গাড়ীখনক ক'লো হেৰিজনক কণ্ডেক্টাৰজনক অলপ হেৰি এ পেট্ৰল পাম্পটো পাৰ হৈ বুলি তেখেতে চাগৈ নুশুনিলে পেট্ৰল দিলে পে প্ৰট্ৰেল পামতে নমাই ইকণ এই খিনি পা বেগে চেগে খোজকাঢ়ি আহিবলৈ বৰ সুবিধা পালো তাতে দিনৰ দুটা দিনৰ দুটা বাজিছে যিমান ৰ'দ দিছে ৰ'দ দিছে তাতে হাতত মোনা চোনা আছে ল'ৰাটোতো খোজঢ়